হেল্ল'।
অহ ক। শুনিছ নাই, শুনিছ নাই? ক'ত আছ?
এই ঘৰতে।
অ', খোৱা-বোৱা?
এ, ভাল নহয়। তই কি কৰি আছ?
অ', মই ঘৰতে।
অ', ভাত-পানী খালি?
ভাত-পানী খালোঁ। খাই পেলাই আকৌ শুই আছোঁ। তাপা আহি-পিনি আকৌ শুলোহি মানে আহি।
তহঁতে কালি কেইটালৈকে থাকিলি বাৰু?
কালি তিন তিনিটা পঞ্চল্লিশ নে কিমানলৈকে খেলা হ'ল তাৰপিছত খোৱালে চাৰিটা দহ মান হ'ল।
বহুত টাইম থাকিলি তেতিয়াহলে।
উম।
মৰ্নিং ভাতেই খাই যোৱা নাই, দিনটো নাইয়ে তাত ভাত। তই খাই যাব পাৰিলিহেঁতেন।
এ হেৰি হ'ল আকৌ, উম, এ-এই সিও গুচি আহিলে যে মানে, আকৌ সি এচ এইখিনি খোজকাঢ়িব-আহিব ন, সেইকাৰণে চাইকেলখন লৈ গুচি আহিলোঁ আৰু লগতে।
উম, ভাত-চাত মানে মাছ-চাছ আছ লে, কালি পুখুৰীত ধৰিছিলে।
অ', হ'ব দে, মই থৈছ পা আহি পেলাই ইমান টোপনি লাগিছে, তাৰপিছত আহি শুলোহি।
অ'।
তাৰপিছত এই অকমান আগত উঠিছোহে। উঠি পিনাই ভাত টো খালো।
মগ গমেই নাপাওঁ তহঁতি কেতিয়া আ-কেতিয়া হেৰি কৰিলি।
গম নাপাৱয়ে?
যাওঁতেনেহে গম পাওঁ।
অ', অ'। এনেই শুৱা গম পাৱনে নাপাৱ ৰাতি?
নাপাওঁ।
টোপনি।
উম।
আচ্ছা।
বৰ বেয়া ধালিলে আকৌ বতৰ-বৰষুন।
অ', মই গম নেপাও নহয়।
বৰষুণ তোৰহে কথা। কিয়া ইমানে টোপনি মোৰ ভাগৰ, গমেই নোপাও। তেতিয়া শুৱাপা উঠিয়ে দেখিছোঁ গোটেইখন পানী।
হম, মই চেণ্টাৰ পৰা আহি থাকোতে পালে বতৰে।
চেণ্টাত কি কিবা কামত আহিছিলি নে?
দিপাংক ওচৰলৈ গৈছিলো। তাপা আকৌ এই কিবা আধাৰ কাৰ্ডৰ স্পেলিং এটা ভুলহৈ আছে, শুদ্ধ কৰিবলৈ।
কাৰেকশ্যন হ'লেনৈ নাই?
হম?
কাৰেকশ্যন হ'লনে নাই?
এই গাঁওবুঢ়া হেইলাগিব, তোমা আ অ', প্রমাণপত্র খন লাগিৱ। তাকে বিচাৰিছো পুৰণা আছে নেকি।
অ', পুৰণাখন থাকিলেও বত ততা হেৰিটো চেঞ্জ কৰিলে হ'ল ডেটটো। ডেটটো চেঞ্জ কৰি দি দিলেই বচ হৈ যায়, কথা নাই।
উম।
ঠিকে, ঠিকে শুনি আছ, লিখেও একেকেইটাই মাত্ৰ ডেটটো হে চেঞ্জ কৰে। সেইটোৱে ডেটটোহে চেঞ্জ কৰে কাৰণে ডেটটো যদি চেঞ্জ কৰি দিয়া হৈ যাব।
উম।
মই বৰষুণ দিয়া কথা গ-গমেই নাপাওঁ শুৱা পা উঠিছোঁ শুৱা পা উঠি পেলাই দেখিছোঁ গোটেইখন পানী। তাৰছত মাহঁতে কৈছে ইমান মই কচ বষুণ কেতিয়া দিল, এৰে টোপনীটো পূৰ হোৱা নাছিলে যে।
উম।
হম। কাৰ মুখো ধোৱা নাই আহি পেলাই ইয়াত মুখখন ধুলো, মুখখন ধুই পেলাই মোৰ মানে দাঁত ব্ৰাছ কৰিবলৈও নোৱাৰিলি ইমানেই টোপনি লাগিছে মোক।
পুৰা গেম খেলিলি না। ৰাতিলেকে
শুলোঁ শুই লৈ পেলাই এই জাষ্ট অকমান উঠিছোঁ উঠি পিনি ভাতটো খাই, এতিয়া আকৌ পৰি এনে পৰি আছোঁ আৰু বিচনাতে
সিটো হেৰি গ'ল, কালাবাৰি গ'ল।
সি কলাবাৰি গ'ল অ', বহুত অশান্তি অ', মানে কি জান নাই? তই যদি এতিয়া টোপনি পা যে, আধা টোপনি সাৰ পালি টোপনিটো পুৰ নহ'লেয়ো কেনিবা যি বাইক, চাইক লৈ পেলাই ওলাই গুচি যাওঁ তেতিয়া টোপনিটো ভাগি যায় হাৱাটো ৰাতিপুৱা খাই গ'লে।
অ', ভাঙি যায় তাপা যেতিয়া তই‌-যেতিয়া মানে ক'ৰবাত ৰবি গে তেতিয়া আকৌ ভাগৰ লাগে।
কিন্তু ইনেই নধৰে। কিন্তু এতিয়া কি হয়, ঘৰত মানে এনেই থকা হয়, নহয় জানো? এ, টোপনিয়ে হেঁচা মাৰি, মাৰি ধৰিব।
উম। মাহঁতে কি কৰি আছে?
মা অ', নাইয়ে মা নাই, পাপা হেৰিয়লে গ'ল, আজি গৈছে হাৰমতি। তাৰপিছত কাইলে হাৰমতি পা, যাব ধেমাজি।
কেলে কিবা আছে নেকি?
ধেমাজি কোনোবা মানুহ এজনৰ ওচৰলে যাব।
ধেমাজিৰ
অ', ইয়ালৈ যে, আহিছিলে যে, হেৰি ৰিম-ৰিম্পী।
উম, সিহঁত তালে নাযায়গে, অ'।
মানে এই বেলেগ তাৰে বেলেগ এজন মানুহ আছে মানে হেৰি দেখাব কাৰণে যাবই আমাৰ হাৰমতি জান বাহঁত ত' ভিনদেউ যাব মানে।
অ'।
এই ৰাত-ৰাতি ৰাতিপুৱা সময় এই আঢ়ৈটামান বজাত যে, ট্ৰেইন এখন যে, আহে যে, এইখন কি এক্সপ্ৰেছ আছিলে? হেৰি
লাচিত এক্সপ্ৰেছ। সেই লাচিত এক্সপ্ৰেছখনত যাব মানে, সেইখনত গ'লে আকৌ ঘূৰি গুচি আহিব পাৰে মানে, ইয়াৰ পা দুটামান আঢ়ৈটামান বজাত সেই হেৰিত-হেৰিয়ত পায়হি এইটো কি কয়, হাৰমতি ষ্টেচনত পায়হি। তাৰপিছত ধেমাজিত তাৰ, নটা নে দছটামান বজাত পায়গে নেকি ধেমাজিত গৈ, তাৰপিছত‌ আক আকৌ সেইফালৰ পৰা এইখন আহেই নহয়, আহৈটা নে তিনিটামান বজাত। তেতিয়া মানে এক কে, নথকাকেই একেলগতে ঘূৰি গুচি আহিব পাৰে মানে। নহ'লে কি হয়, এই যোন চাৰে আঠটা বজাত যে লোকেল ট্ৰেইনখন আহে যে গম পাইছা নে নাই? অ', সেই লোক লোকেল ট্ৰেইনখনত কি হয়, গৈ পোৱালে বহুত দেৰি হয়গে সেই লোকেল ট্ৰেইনখনত গ'লে মানে আকৌ একেদিনাই ঘূৰি আহিব নোৱাৰে মানে।
উম, এই হেৰি ফোন কৰা নাই?
কোনে, কোনে?
ধেমাজি জনী
অ', মাজে, মাজে কৰে কেতিয়াবা, কেতিয়াবা তাকে মাজে, মাজে কৰে, কেতিয়াবা তাৰপাছত তাই কৰি নাথাকে, এই কেতিয়াবা ক'ল কৰিলে মই ৰিচিভ নকৰোঁ মানে কথা পাতিবলৈ মন নাযায় মোৰ।
লগৰখিনি হ'লে বেলেগ কথা।
উম।
নহয় ফৰেষ্টৰ এইটো নহয় ফৰেষ্টৰ এইটো নিউজটো যে শুনিছা নাই? এইটো ফৰেষ্টৰ আমাৰখিনি সেইকাৰণে নহয় এইটো, এইটো হেৰিয়ৰহে। হা? সেইটো বি চি। এইটো, এইটো বি টি চি। এইটো আমাৰ টো নহয়। এই ফৰেষ্টৰ যোনটো আহিছে এতিয়া
হ।
আহিছে সেইটো বি টি চি খিনি আমাৰ খিনি নহয় মানে এইটো।
ভাবিলো এটা জুলাই মাহতে হ'লেই
অ মও ম ও সেইটোৱে ভাবিছিলো নটিফিকেশনটো পাই পেলাই এই যে আছাম পুলিচত কৰে যে এইজন কি আছিলে
এ কি আহমেদ নে কিবা ল অ'। সেই ল'ৰাজনৰ ন'টিফিকেশ্যনত পাইছিলোঁ, তাৰপিছত সিদিনাখন ফিল্ডলৈ গৈ পেলাই মই সুধিলোগে ন ৰূপাংকৰ বোলে সেইটো আমাৰ নহয় এইটো বি টি চি বুলি ক'লে। হয়'।
এই তাৰ মাৰ্ক্স কিমান আহিলে ৰূপাংক।
ৰূপাংকৰ মাৰ্ক্স আহিছে।
নাজানো কিন্তু ৰূপাংকতা দাএবাৰ হৈ যাব চাগে। কাৰণ ইয়াৰ আগৰ পৰা ফিজিকেল মেডিকেল ক্লিয়াৰ কৰি আহিছে নহয়, মাত্ৰ মাৰ্কটো কম থাকিলে কাৰণেহে।
অ'।
কামত নিদিলে।
লৰা নি ইমান ছিক্সটি ফৰও নাপালে?
হা'।
কোনে অ, ৰূপাংগণ নাপালে অ,। এইবাৰ কাট উঠিব আকৌ
ঐ এইবাৰ বহুত যাব এইবাৰ, এইবাৰ পোষ্টটো কম না।
এইবাৰ পোষ্টটো কম নহয় কাটোফ উঠিব।
এইবাৰো মোৰ মতে মানে, হাণ্ড্ৰেড মান যাবলৈ আছে।
এ হাড্ৰেড নাযায়, নাই বুলি ত' এইট্টি ওচৰা ওচৰি থাকিব।
এইট্ৰিৰ ওপৰত যাব।
টো ওপৰত থাকিবই বা কমন। কাৰণ অবিনাশ দাহঁতে দিয়া বা এইট্টি হৈছে শুনিছেনে, অবিনাশ দাহঁতে যোনবাৰ পাইছে যে, সেইবাৰ এইট্টি গৈছে কাটঅফ তেনেকুৱা। এইটো ক'বও নোৱাৰো ছানে, নে, ত' আমি এতিয়া, কেনেকে গম পাবি? তোৰ যদি কেতিয়াবা যদি ঘপককে কমাইও দি দিয়ে, কেতিয়াবা বাঢ়িও দি দিয়ে তেনেকুৱা হয়।
মানে এইবাৰ পোষ্টটো কম ন, যোৱা যোৱাবা ইবাৰ ফিফটি নাইন থাউজেন্ড।
ফিফটি ফ'ৰ।
ফিফটি ফ'ৰ থাউজেন, ্ড এইবাৰ আকৌ কিমান, এইবাৰ টুৱেন্টি
টুৱেণ্টি ফৰ।
ত' এইবাৰ আকৌ টুৱেণ্টি ফৰ হে, টুৱেণ্টি ফৰ এইবাৰ।
আৰু পোষ্টটো বাহি দিলেহেঁতেন ন এতিয়ালেকে, বহাই নাই চোন পোষ্ট।
নাবাহে আৰু পোষ্ট।
ন বাহিবও পাৰে দিয়ে, কাৰণ হেৰিয়তহে, এইটো কি বুলি কয় এ ইমেক ফিজি ফিজিকেল হোৱা অলপ দিনৰ আগতে বাহে পোষ্ট।
হয় জানো?
যোৱা
অ', বাৰ' হাজাৰ নহয়, চাব্বি চৌবিশ হাজাৰ আহিছে।
হয়। অ', চৌবিশ নে বাৰ এই কেইদিন, কিবা এটা আছিলে।
চৌবিশ যাৰ বাহিছে।
উম। মই বোলো জুলাই মানত দৌৰিব যামেই বোলো।
ন' মোক সেইটোৱে ভাবিছিলো বোলো, অ', কি হ'ল বোলো দৌৰিবলে নাপালো বোলো ফাৰ্ষ্ট তই আহিয়ে পাই গলি
উম।
দে গম পাইছো ফৰেষ্টটো আমাৰ খিনিৰ কাৰণে নহয় মানে।
এইবাৰ টুৱেণ্টি ছেভেনত প'ষ্ট ওলাব আকৌ।
কিহৰ
ৰেলৰ ৰিভিউ উলাব টুৱেন্টি চেভেনৰটো কাৰন এইবাৰটো টুৱেন্টি এমএ তই তিছ পাছ সন্মানটো কত যাবগৈ পৰীক্ষা দিব নিদিয়ে ন।
উম।
চব ঘূৰি ঘূৰি আহিলে না। নিজে
চিন্তা কৰিবা বহুত হাংগাামান নহয় জানো এইখিনি সেয়াহে চবতে ঘুচে লাগে। দালাল লাখ, লাখ টকাত চাকৰি কিনিছে। ইতাও আচে এতিয়া কি হয় নাজানো পেপাৰ সেয়া বহুত জেগা লিক হৈছে নহয় পেপাৰ।
তেৰ লাখত বিক্ৰী গৈছে আৰু। তাতকে কি লাগিছে আৰু
সেইয়া, চ উম কেইটা। কে, বাশটোৰ লাখ নে পখত্বৰ সত্তৰ লাখ ত ছট তাৰ সেয়া হেৰি হৈছে
উম।
ধৰিছে তাৰ পঞ্চিও তোৰ একজাম চেণ্টাৰ শেষ হোৱাৰ পাছত সেয়া দিছ নাই। ভিতৰত সোমাই লৈ পেলাই আকৌ ৰি একজাম দিয়াইছে। সেইবিলাক মানে নু কিয়। এইয়া পইছা সেইটোৱে। একো ধৰিব নোৱাৰো মানে। আৰু এইবাৰ যোনখিনিয়ে এছ, এছ চি মানে যোনখিনিয়ে পাতিছে সেই পাৰ্টিটোৱে ইমান এটা ঠিক নহয়। আকৌ এডি কিটো কি ধুনীয়া আছিলে।
অঁ এইবাৰটো চেঞ্জ কৰি দিলে ন। এইটো কাৰনে চেঞ্জ কৰা কাৰণেই হ'ল।
উম। চব আৰু ইয়াৰ এইবাৰ পৰাৰা হেৰিয়তহে হ'ব গম পাইছেনেনাই, লখিমপুৰত চেণ্টাৰ আহিলে নহয়।
অঁ কমাৰ্চ কলেজত।
এতিয়া
ভালে হ'ল তেতিয়া যাবলৈ
এতিয়া চেক কেনবাৰ টো লখিমপুৰ চিলেক্ট কৰিব পাৰিবি মানে?
অ তেন্তে ভাল